হেল্ল'!
আহ!
কি কৰিছ?
এ বহি আছো। আপোনালোকে?
ময়ো এই তাঁতৰ শালতে। খোৱা-বোৱা কৰিলি?
কৰিলো, কৰিলো। কি লগাইছে?
কিহে খালি?
ভাত, দালি আছিলে, আলু পিটিকা সেয়াই আপোনালোকে।
অ', মই মাংস আছিলে।
অ'।
তাৰ পাছতে, গামোচা লগাইছো।
উম।
গামোচা বিশখন লগাইছিলোঁ। তাৰ আগত চাদৰ বলো, নুনী বলো পাঁচখনত।
অ' কি মানে পাঁচযোৰ নে?
এত।
অকল চাদৰহে।
অ', পাচঁ যোৰ হ'লগে আৰু।
অ'।
পিছত আকৌ মেখেলা লগ
খেতি কৰা হ'ল নাই?
খেতি কঠীয়া পাৰি থোৱা আছে হেৰি হোৱা নাই। ততৰ ৰোৱা মেলা কৈৰিছ নাই? তহঁতৰ ৰুইছে নে নাই?
হে পানীয়ে হোৱা নাই।
অ', অ'। অ', আমাৰ ইয়াত পানী দুনি ধুনীয়াকে আছে, কঠিয়াটো সেই শেহতীয়াকে পাৰিলোহত যে। সেই গতিকে ৰোৱা হোৱা নাই।
হব নিকি।
আ।
কি বনা নাই? হেল্ল'!